হেল্ল' অ, নমস্কাৰ।
অ, নমস্কাৰ।
অ, কি বুলি আছিল আপুনি?
মই এতিয়া বহি আছোঁ।
অ, মানে পুৱাৰ ভাত খোৱা হ'ল নে?
অ, হ'ল।
অ।
আপুনি কি কৰি আছে এতিয়া?
মই এতিয়াহে ভাত খাই উঠি মানে বহি আছোঁ মই। আপোনাৰ অ, আজিৰ দিনটোৰ কি অ প্লেনিং কেনেকুৱা? মানে কি কৰিব আজি আপুনি?
অহ আজি আজিতো এনে, কৰতেই থাকিম বুলি ভাবিছোঁ মানে। একো প্লেনিং নাই মানে।
অ, মানে মোৰ এনে তেনেকুৱাই আৰু তথাপিও অকমান বাহিৰত যাম তেনেকুৱা ভাবিছিলো।
অ, ক'ত বা যাব?
অ, মানে অ ক'তবা মানে বাহিৰতো তেনেকুৱা নহয় অহ কাম আছিল আৰু
অ।
অ সিহতৰ লগত ফুৰিব যাম তেনেকৈ ভাবিছিলো।
অহ।
হয়। অ পানী পৰিছে নেকি সেইফালে?
অ নাই এতিয়া বহুত ৰ'দদি আছে।
অহ।
নাই।
উম মানে কিবা শব্দ দি আছে আৰু ফেনৰ নেকি?
অ- অ
হয়।
এইটো কাৰণে মা-মানে খেতি কৰাতো বহুত দিগদাৰ হৈ আছে নহ'লেতো। পথাৰত যাব লাগিছিল নাই আৰু পানীয়েই দিয়া নাই।
হয়। মানে তেনেকুৱাই আৰু অ মানে এইখিনি সময়ত অ পথাৰতো যাব লাগে তাতে আৰু ইমান গৰম।
অহ।
অ' পিছত ভাত খালা নে আপুনি
অ ''
অ 'মানে এ কি চব্জিৰ লগত খালে
অ' এতিয়াতো আলি আলু পাজাৰ লগত খাইছো
অ' মোৰতো মানে তেনেকুৱাই অ আলু ভাজা আৰু এনে উম মেষ্টা টেঙা বনাই। আছিল আৰু।
অহ। আপুনি অহ কি বিষয়ত এ ডিচকাচ কৰিবলৈ এহ লৈছো এতিয়া।
আমিতো ডেইলী লাইফৰ কথাই পাতিম ভাবিছিলো।
অ' তেনেহ'লে আপুনি অঁ আপোনাৰ এই ডেইলী লাইফত বিষয়ত ক'ব পাৰিবনে।
অ' ডেইলি লাইফ মানে মোৰ তেনেকুৱাই আৰু মই অ' ৰাতিপুৱা উঠো ৰাতিপুৱা উঠি ব্ৰাচ এনে পুৱা ৰাস্তাত ফুৰিবলৈ যাওঁ তাৰ পিছত আহি পিনে আৰু ব্ৰেকফাষ্ট কৰো ব্ৰেকফাষ্ট কৰাৰ পাছত আৰু ময়ো বাহিৰত যেনে কলেজ স্কুল যোৱা হয় আৰু কোৱা হয় আৰু বাকীবোৰে আৰু তাৰ পিছত আৰু বাকী ঘৰত আহো ঘৰত আহি আৰ ই হাতীৰ কাৰণে ডিনাৰ কিবা কিবি কেতিয়াবা বনাও আৰু কেতিয়াবা মাৰ লগত হেল্প কৰি থাকে। খাওঁ আৰু।
অ'
কেতিয়াবা কিতাপ পঢ়ো কেতিয়াবা মৰ্গ বা কেতিা জামা খাই শ হয়।
অ'
হয়।
ময়ো এনোকা পুৱাত উঠি পিনি মৰ্ণিং ৱাক কৰে তাৰপিছত। ব্ৰাছ ছাছ মুখ টু ধুই পিনি চাহ। আৰু কিবা ব্ৰেড চেড খাই পিনি কলেজত যাওঁ। আৰু এই অলপ কৰৰত বহুত কাম কেতিয়াবা তাকে সেইটোৱে কৰে। ঘৰতটো গহুত খাম থাকে নহয় গৰু চৰু থাকে বা ছাগলী। অ' বা গাহৰি তাক খাৱা খাৱা জোগাত। কৰিব লাগে তাত বান্ধিব লাগে মানে সেইটো আৰু তাৰপিছত মাৰ লগত কেতিয়াবা পাত বনোৱা সময়ত হেল্প কৰিব লাগে অলপ। চলপ বাচন তচন এৰি মাজিব লাগে
অ হয়- হয়
তাৰপিছত আৰু কৰ চৰ কেতিয়াবা। আহ মচিব লাগে আৰু চাফা কৰিব লাগে সেইটোে
সেইতোয়ে আৰু মানে, দে লাইফৰ কাম। হয়।
পতাৰত কামত, এতিয়াতো।
হয়। হয়, আপুনি ধান ৰুব যায়নে? ধান ৰুব যায় আপুনি?
অহ', অহ'।
ময়ো মানে যাওঁ, কিন্তু অহ। বেছি নাযাওঁ আৰু, এ মাজে সময়।
অহ' মাজে সময় ময়ো এনেকুৱা।
হয়। নহ'লে আপোনাৰ তাতে ধান ৰুৱা আৰম্ভ কৰিল নেকি?
অহ' এতিয়া কৰি আছো মানে।
অহ'। অহ' আমাৰ তাতো কৰিল মানে। উম' বাকী বেলেগবোৰে কৰিল আমাৰতো বৰ্তমান আৰম্ভ কৰা নাই। । মানে কঠিয়াতো হোৱা নাই আৰু এতিয়া বৰ্তমান অহ, ৰুব লগগীয়া।
অহ'।
অহ' আপোনাৰ ঘৰত শাক-পাচলিৰ কিবা কৰে নে, মানে। শাক-পাচলি ‌ৰুৱে নে?
উম' নাই।
নাই নলগাই।
উম' হো।
আমাৰ ইতেও ইমান নহয়, কিন্তু অলপমান যেন অহ। অহ' ঘৰত খাব, খাব কাৰণে থকা যেন অকমান আছে আৰু, যেনে মিঠালাও বোৰ।
আৰু কি কি কৰা হয়।
মানে সেইখিনিয়ে মিঠালাও আৰু অহ। কোমোৰা, লেচেৰা। আৰু মেচাটেঙা এইবোৰ আছে আৰু।
আমাৰতো ঘৰত এনেকুৱা নকৰো মানে, বাজাৰৰ পৰা সেই চব কেইটামান চব্জি। অহ' কিনি ল'ব লাগে মানে, কিনি পিনি খাব লাগে।
হয়। পিছত আৰু অহ। মানে অহ, আজিটো আপুনি মানে ফেমেলি প্লেনিং ন। ফেমলি লগতে থাকিব। ঘৰতে, অহ। আপুনি আৰু কিবা কৰে নেকি, মানে পঢ়াৰ বাহিৰে।
নকৰে মানে ঘৰত পঢ়াহে, বেলেগ একো নকৰোঁ আৰু। আপুনি কিবা কৰে নাই।
অহ' ময়ো একো নকৰো মানে। এনেই লাইন বাই পঢ়ি আছো। হয়। তাৰ পিছত আৰু অহ। আপোনাৰ কিবা কতবা ফুৰিবলৈ যোৱাৰ কাৰণে কিবা প্লেনিং জনাইছে নেকি।
অহ, এতিয়াতো কৰি আছো, অহ চাওঁ অহ। মই এতিয়া। মানে শ্বিলং নহ'লে, ছিকিম নহলে অৰুণাচলত যাবলৈ নিদিয়ে, প্লেনিং কৰি আছো।
অহ' হয়।
ইয়াত সেই জেগাত চাবলৈ বহুত মন গৈ আছো মানে
খালে মানে এইবোৰ চাই চাব পালে ভাল আৰু হয় আমাৰ তেনেকুৱাই আৰু হয় ত আছে কোৱা দৰে মানে কাক যাব মন যায় কিন্তু যোৱাাতটো হোৱা নাই আৰু হয় আপুনি আহ ঘৰতে থাকে ন মানে বাহিৰত অ পঢ়িব কাৰণে মানে বাহিৰত নাথাকে
মই এতিয়া বাহিৰত নথাকোঁ ঘৰতো থাকোঁ মানে
অ মানে ঘৰৰ পৰা আপ ডাউন কৰা হয়
অঁ হয় ক পৰা ডহন কৰা হয় আপুনি ক'ত াক ঘৰতে পৰানা এৰি বাহিৰৰ কা
অ ময়ো ঘৰতে থাকো ঘৰমান মানে ঘৰৰ পৰাই আপ ডাউন কৰো বুলি এতিয়াতো আৰু মানে অ চামাৰ ভেকেচন চলি আছে ন ত এনে আৰু অ গৰমত কৰবা ফুৰিবলৈ এনেই প্লেনিং কৰি থাকো তাৰ পিছত এ মা যাও
অ হয় এতিয়াাজ বাগ চলি আছে হয় সেইটো কাৰণে মানে ঘৰত বহি পিনি বহুত বৰন লাগিছিল মানে সণে মানে ফেমিলিৰ লগত এটা প্লেনিং কৰিছোঁ যিকোনোেই অসমত হেৰি বাহিৰত ঘূৰিবলৈ মানে
অ
আ প্লেছ
হা ম ৰুমত অ যিখিনি মানে পানী থকা ঠাই ঝৰ্ণাবোৰ তেনেকুৱা ঠাইত গ'লে ভাল লাগে আৰু
অঁ হয়
হয় আপুনি নহলে ঘৰত নতুন নতুন শাক পাচলি বনাই ভাল পনে
অ হয় ভাল পাওঁ বনাই পনোই
এই কি কি বনাই ভাল পায় আপুনি
মই মানে ট্ৰেডিশনেল ফুড হিচাপে
অ
দালি বা আলু বাগাহৰি আৰু এই মাছ এইটো বনাই পিনি আৰু মিা মিা টেঙা লগত বনাই পিনি মানে ভাল পাওঁ আৰু
হয় হয় হ'ব দিয়া নহলে ন আমাৰ সময়টোও হৈ গ'ল ধন্যবাদ